হেল্ল।
অ শুনিছোঁ কোৱা? এ আমাৰ ফালে পুৰা শিল বৰষুণ দি আছে।
হয় নেকি এ আমাৰ ফালেও বৰষুণ দি আছে বুয়ি
এ নকবা এই জানানে এই ভাতকেইটা খাই তোমাৰ দোকানৰ ফালে গুটখা এটা খাব ওলাই আহিছিলো
অহ।
যি বৰষুণে পালে এতিয়া ইয়াতে বহি দিওঁ আৱ।
বা হয় দিয়া ইমান দিন বৰষুণ দিয়া নাই যে বৰষুণতো দিছে বেয়া হোৱা নাই।
এ বেয়া হোৱা নাই দিয়া বহুত মানুহৰ খেতি পথাৰ বহুত লছ হৈছে অ।
অ এয়া ভুই ৰুবও পৰা নাই সেইটো কাৰণে মানে বহুত দিগদাৰে হৈ গৈছে
অঁ অঁ মই নাযাওঁ আজি একেবাৰে তিনটা মানতে ঘৰত যাম নহয় আজি মানে একদম পুৰা বতাহ পুৰা লৈ আছোঁ একদম পুৰা
অ বেছি হেৰী কৰি নাযাবা বুয়িছা নহ'লে তোমালোকৰ আকৌ বেয়া বহুত দিগদাৰ হ আকৌ গছ চছৰ এই বিলাক মানে এনেকুৱা ধুমুহা বতাহত দিগদাৰ হয় যে
আহ
অ এতিয়া এতিয়া ভালেই হৈছে দিয়া বৰষুণটো দিছে তাৰ ফলত এতিয়া তোমালোকৰ ধৰা খেতি খেতিপথাৰ আমাৰ খেতিপথাৰটো মানে পানী হ'ব
অ এয়া পুৰা মানে কঠিয়া জ্বলি গৈছে তোমাৰ জানানে ৰ'দত
অ সেইয়াইটো কঠিয়া ৰং সলনি হৈ গৈছে গৈ
অ দিয়া দিয়া বহুত খেতি পথাৰ মানুহ বিলাকক ভাল হ'ব দিয়ক বহুত আশীৰ্বাদ পাব মানুহ বিলাকে বোলো দিয়া।
অ মানুহে এতিয়া ক'ব
অ কাইলৈৰ পৰা বোলো খেতিপথাৰত কাম কৰিব, আজি যদি ৰাতিটো দি দিয়ে কাইলে পৰা মানুহ কাম চাম কৰি ভালো পাব বোলো
অ এতিয়া বৰষুণতো দেখি পেলাই এনেকুৱা লাগিছে যে তোমাৰ অলপ বেছিকে মানে দিব আজি অলপ ভাল ভালকে দিব বুয়ি
অ লাগিছে এনেকুৱাই লাগিছে অ।
পুৰা ঢেৰেকনিও মাৰি আছে বিজুলীও মাৰি আছে পুৰা বৰষুণো একদম
আমাৰ ফালে তোমাৰ শিল পৰি আছে।
পাৰে
অঁ।
ভালে হৈছে।
অ অ মই তোমাৰ একবাৰ ৰখিবই পৰা নাই মানে হেৰিত এই তোমাৰ দোকানৰ এফালে ৰখি আছো ম কপালে। কিবা ৰচ ৰখিছো তাতো বৰষুণ গটে
অ গোটেই আচাৰণী আমাৰ ফালে মাৰি আছে মই বাৰাণ্ডাত বহি আছো যে।
আহ।
তাৰ পৰাা পুৰা আচাৰণি পৰিছে একদম গাত ডাঙৰ বৰষুণ দিব আজি অকণমান।
অ তুমি ঘৰত আছ নে?
মই ঘৰতে আছো অ তুমি কত আছা দোকানতে আছা।
অ বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই দিয়া তোমাৰ ভালনে?
ভালে ভালে ভালে
বৰষুণটো দিছে এঘাৰটা বাজিলেই বাকী ভাত পানী তুমি খালা নে নাই?
মই ভাত পানী খাই ওলাই আহিছিলো দোকানৰ ফালে দোকানখনো বন্ধ কৰি দিলে গুটখা এটা খাই ৰখি গ'লো। ইয়াতে অকলে অকলে ৰখি গ'লো তাকে তোমাকে ফোন এটা লগালো বাৰু এইটো অকণ কথা পাতো ৰখাচোন বহুত দিনৰ মুৰত ফোন কৰাই নাই।
ভালে কৰিলা ভালে কৰিলা দিয়া মোৰো একেবাৰে অকলে অকলে বহি বহি মানে আমনি লাগি গৈছে মই সেইকাৰণে তোমাকো ভাবিলো ভালকে কথা এটা পাতো আৰু ন।
অহ
এনে এতিয়া আমাৰ পৰিৱেশ য হৈছে আৰু।
আমাৰ ফালে তোমাৰ মানে একদম দিনত যে তোমাৰ। লৈ গছ এজোপা ন চব কাটি কাটি কৰি দিছে তোমাৰ ৰাস্তা বনাই আছে যে।
অ আমাৰো একেই অৱস্থা এইফালে গোটেই ৰাস্তা ডাঙৰ কৰিছে যে একে। ডাঙৰ কৰ কাৰণে গোটেই ডাঙৰ ডাঙৰ গছ যি গছে পাইছে আৰু চব কাটিছে আৰু।
আহ
ডাঙৰ ডাঙৰ মানুহো আহিছে সেয়া চাইছে কৰিৈছে কাইলৈ মই ঘৰতে আছো। চ কাইলৈ দেওবাৰ নহয় মোৰ কাম বন্ধ।
কাইলৈ মই গাহৰি অকৌ লৈ যাম তোমালোকৰ ঘৰতে ভাতকেইটা খাম দিয়া।
অ দিয়া হুব বনাম ভালকে ভাতকেইটা কাইলৈ আমাৰ ঘৰতে ত তুমি মই।
অ কাইলৈ কিবা কাইলৈ কিবা আছে নেকিু প্ৰগ্ৰেম চগ্ৰেম ন। কি ভান্তক তান্তক নাটক চাটক কিবা।
কাইলৈ আমাৰ এইকণতে নাটক পাতিছে নহয়।
অ তেতিয়াহ'লে ভাতকেইটা মই মানে তোমাৰ দিনত যাওঁ নে ৰাতিকে যাওঁ কোৱা।
তুমি আবেলি পৰত আহা মানে ধুনীয়াকে বনাই কৰি ভাত কেইটা খাই কৰি আমি আবাৰ তিনদিনীয়া মানে। মানে কাৰ্যসূচীতা পাতিছা আমাৰ নাটকৰ।
আহ আহ
আৰু কাইলৈ মানে একে সমাপ্ত হব আৰু কাইলৈ আহিবা তাতে চাই কৰি আৰু তেতিয়া তুমি পিছদিনা। এখন ধৰা কোনমবাই গুচি যাব পাৰিবা।
অ মই কাইলে ৰাতি আবেলি সোমাৰ ধুনীয়া। বজাৰ পৰা কোমাই মই গাহৰি এক লৈ যাম।
অ।
পাই যে তুমি দুটামানৰ লগকো কৈ দিবা ধুনীয়াকৈ খাম।
অ আমাৰ মোৰ লগৰ দুটাৰ মানকো কৈ দিম দিয়া একেলগে বহি পেলাই ভাত কেইটামান খাম ন বহুত।
অ অ তোমালোকে ঘৰতে ৰাতি কলকো নাযাওঁ ৰাতি। ক'ত চাব এইফালে কাৰোাবা ঘৰতে কাম দিয়া।
অ ঘৰতে খাম ঘৰতে খাম আকৌ ইয়াত যিহে হৈছে এতিয়া চাপৰি ফালে যাব নোৱাৰো তোমাৰ বেলেগ, বেলেগ। কিবা জীৱ জন্তুৰ পৰা এইবিলাক ওলাই নহয়। ভয়ো লাগে দেিয়চোন অক ভয়ো লাগে অকমান দিয়া উম সেইটো। আমাৰ ফালে বৰু কুণৰ পিত কমি গল অ আমাৰ ফালে ধ আ। একদম অ আমাৰ ফালে এইফালে এতিয়া মানে লাহে লাহে কমিছ আৰু। বৰষুণতো দিয়ক বাৰু একো আপত্তি নাই খালি এয়া হেৰি নহ'লেই হ'ল আৰু মানে তোমাৰ গছ চচ ভাঙি যায় যে।
অ সেইবিলাক নহলে মই এক ডাঙৰ গছ জোপাহ তলতে বহি আছো মানে
মানে তোমাৰ দোকানৰ চাইদত গছ চছ বিলাক নাভাঙিলে হল বতাহত খালি বৰষুণটো দিয়ক অকণমান।
অহ
পানীটো ৰখিলে হল আৰু খেতি প
অ খেতি পথাৰত পানীটো অকনমান ৰখিলও হ'ল বতাহো দিব নালাগে দিলে বৰষুণটো দিক বাৰু
অ তোমালোকৰ ফালে লাইট আছে নে নাই।
অ আমাৰ ইফালে লাইন চাইন নাই একো নাই মানুহ অন্ধকাৰ গুতেই।
অ আমাৰ ফালেও লাইট চাইট নাই তাকে ভাবিলো তোমালোকৰ ফালে আছে। নেকি আমাৰ ইয়াত গোটেই অ অন্ধকাৰ হৈ আছে।
অ এই বৰষুণতটো নিদিয়া আগত কেনেকুৱা গৰম এটা মাৰি আছিলে।
অ বৰষুণতো দে হৈছে ঠাণ্ডা এটা লাগি গৈছে ন।
চ অ চব মানুহ তোমাৰ ৰাস্তাত যে পোৱালি ছোৱালি। ৰাস্ত চাস্তাই খোজ কাঢ়ি ফুইছিলে হেই।
ক এতিয়া চাগে কোনো নাই।
এতিয়া কোনো নাই এতিয়া চাগত পুৰা বিন্দাস শুই দিছে আৰু।
অ বৰষুণতো দিলে শুইয়ো ভাল লাগে দিয়াচোন।
অহ সেই তালা ঘৰত ঘ-ঘৰত থকা হলে ভাল আছিলে শুব পাৰিলো হেতেন।
হয় দিয়া তুমি এতিয়া গুচিয়ে আহিলা আৰু বৰষুণতটো অলপ অলপ দিওঁতে তুমি ঘৰলৈ গুচি যাব পাৰা।
অ এই মই মানে তোমাৰ যাম বুলি ভাবিছিলো এ ন
নগলো আৰু ৰখি গলো আৰু অ। অ ঠিকে আছে বৰষুণটো দিলেও অ অ অ হয় হয় বাৰু। কাৰ এনে
সেইকাৰণে তোমাৰ নগলো মই এইটোৱে একেবাৰে ৰখি দিওঁ আৰু কি কোৱা?
অ ঠিকে আছে ৰখি দিয়া ৰখি দিয়া একো নাই অকমান হেৰি হওক
এ আমাৰ মোৰ আমাৰ অ ৰাস্তাত এহটি দুটা পোৱালি গৈছে পুৰা জী যিকি যিকি গৈছে একদম।
অ এই এইবিলাক বেয়া জিকি জিকি গলে তোমাৰ বেমাৰ আজাৰ হব আকৌ তোমাৰ নিজৰ যদি শৰীৰটো এতিয়া বেমাৰ আজাৰ হৈ গ'লে
অ অ এতিয়া তোমাৰ আধা আধা ঘন্টা মই তোমাৰ জিকি কি দিম তোমাৰ আকৌ মই এসপ্তাহ দুসপ্তাহ এ বিছনাত পৰি যাব লাগিব।
অ বৰষুণডাল এতিয়া এতিয়া যোনটো বৰষুণ দিয়ে সেইটো বৰষুণত তোমাৰ এতিয়া জ্বৰ হ'ব চৰ্দি হব নতুন বৰষুণ ন এইবিলাক জ্বৰ চৰ্দি হলে বেয়া দিগদাৰ আৰু তোমাৰ।
তাতকে দুঘণ্টা বা তিনি ঘণ্টা মই বহি দিও কি কি হব নো হয় নে নহয়?
অ সেইটোৱেতো বহি দিয়া বহি দিয়া আৰু সেয়া তোমাৰ আজি বৰষুণতো দিছে আৰু এফালে ভালেই আমাৰ ধৰা পুখুৰী এটা খান্দিছিল যে
অহ
তাতে অলপ পানী আছিলে মানে বৰিং দি পেলাই পানী দিছিলে এতিয়া বৰষুণত দিলে ধৰা তোমাৰ তাতে পানী আৰু মাছ চাছ মানে দিম আৰু তাতে।
অহ কি মাছ দিবা?
টো তোমাৰ এনেকে ঘাছকাপ কমলকাৰ্প এনেকে ৰৌ তেনেকে দিওঁ নেকি!
আহ
তুমি এনে হেৰি কৰিবা নেকি মোৰ লগতে মিলি মাছ কেইটামান তুমিও দিব পাৰা সময় তোমালেও ভাল হ'ব পা
পাৰি পাৰি পাৰি পাৰি কালি মই তোমাক ঘৰলে গলে ভালকে তোমাৰ লগত। কথা কেইটা পাতিম দিয়া তেতিয়াহ'লে এতিয়াতো ফোনত কি পাতিবা ভালকে শুনিয়ে নাপায় বোলো।
অ সেইটোয়েইটো সেইকাৰণে এটা কাম কৰিবা কাইলৈ তোমাৰ দুপৰীয়া মানতে আহি যাবা তাৰ পিছত বজাৰ চজাৰ কৰি মেলি হৈ কৰি তাতে আমাৰ ঘৰলৈ আহিবা আৰু কথা পাতিম। কথা বিলাক ভালকে পাতিম তাৰপিছত মোৰ দেওঁতাহত বৰ্তাহঁতো আছেতো ডাঙৰ ডাঙৰ গাঁৱৰ মানুহৰ লগত গোটেইখিনি লগত একেলগে বহি পেলাই হেৰি তোমাৰ সমাজৰ মাজত বহি কথা পাতিলে এইবিলাকৰ বিষয়ে ভাল হয় দিয়াচোন সিহঁতৰ কিবা মানে ধৰা তোমাৰ কিবা দিব আৰু পৰামৰ্শ দিলে ভাল আৰু আমি তাৰ সেইটো মানে তাৰ লগত চলি পেলাই ভাল কিবা এটা কৰিব। কাৰণ ডাঙৰ হয় ন সহঁত
অ কিবা এটা আমি আগবাঢ়িব ওলাম এই ঘৰৰ কাৰণে উৎসাহ দিব এতিয়া আমি একো বেয়া কাম নকৰো নহয় কি কোৱা?
সেইয়াইতো আমি একোতো মানে কাৰোবাক খুজি খোৱা নাইতো নিজে কৰি পেলাই খাম নহয় একো নাই দিব চৱে মোৰ মানে মোক কৈয়ো আছে বৰ্তাহতে মোক কৈ আছে লগৰ কোনোবা আছে যদি কাৰোবাক ক মিলি পেলাই যদি দিয় এবাৰ প্ৰথম মিলি পেলাই কৰি পেলাই চাই লওঁ দুয়োজনে মিলি পেলাই কৰিলে ভালো হ
ভাল হব ভাল হব।
অ সেইয়াই আজিকালি এনেও বহুত প্ৰযুক্তি আছেই কিমান ভাল ভাল মানে তোমাৰ উন্নত প্ৰযুক্তি এইবিলাক ব্যৱহাৰ কৰি আমি পেলাই ভালকে মানে আমি কৰিব পাৰিম।
অ তুমি কিন্তু আৰু আৰু কেইটামান মাছ দিব পাৰা কিন্তু।
অ পাৰো বাৰু এনেই আমি কি কি দিম বুলি কি কি দিলে ভাল হ'ব?
এই তুমি যদি মাগুৰ মাছ দিয়া।
অ বা মাগুৰ শিঙি আৰু ত মগুৰ কি দাম জানাই দেখোন। সেইবিলাক হয় বাৰু তোমাৰ লোকেল যোনবিলাক মানুহে ধৰে ন সেইবিলাক মাছ বেছি ভাল মানে লোকেল মাছ। ৰ পৰা জীয়া মাছ আনিব লাগে
আহ
তেতিয়া কমতে পাই যায় আৰু আনি কৰি তেতিয়া দিব পাৰা তুমি ধৰা বুজা নাই?
মানে তোমাৰ এটা কথা এইবিলাক মাছ দিলে তোমাক কি হব জানা?
অ
এই যে আমি এইবিলাক মাগুৰ শিঙিটো জোনটো। সেইটো সেইটো মাছ তোমাৰ গ্ৰাস তাৰপিছত এইবিলাক চালানী মাছৰ লগত থলে মানে বেয়া হব কি হব জানা এই মাগুৰ চিঙিবলাকে যে
অ
মানে মাগুেৱে জনাই সুট এটা মাৰিলে কেনেকুৱা মানুহ জ্বৰ উঠাই দিয়ে।
অ সেইটোতো হয় বাৰু মাগুৰ শিঙি দি এইবিলাক হৈ যাব।
অ মানে তোমাৰ বেলেগ পুখুৰী এটাত এটা পুখুৰীত
চালানি মাছখিনি থব লাগে আৰু তোমাৰ বাকি যি চেঙেলি গৰৈ কাৱৈ মাগুৰ তেনেকা অ সেইটো পাৰি কিন্তু মানে সেইটো কৰিবলৈ এটা তোমাৰ কি হব তোমাৰ ধৰা যোনবোৰ মানুহে মানে এতিয়া লোকেল মানুহবোৰ যোনবিলাক মানে ধৰা ৰাতি ৰাতি যায় পলহ মাৰে তেনেকা মানুহ বিলাকৰ পৰা মানে ধৰা যোনবোৰ জীয়া মাছ উলাই ন এতিয়া এতিয়াতো চব মাছৰ কণী থাকেই ত সিহঁতে এইবিলাক মাছ মানে উলিয়াই তেতিয়া ধৰা গোটেইখিনি কম দামতে কিনিব আনিলে মানে আমাৰ একো পিছত বিপদো নহয় তাৰো মানে ধৰা তোমাৰ গ গোটেই মাছখিনি আমি আনো সিহঁতৰ পৰা আনিলে আমাৰ অকণমান কম দামতো হৈ যাব হয় নহয় সেইটো কৰিব পাৰি কাইলৈতো এনেও তুমি বজাৰ যাবা এটা কাম কৰিবা, নহলে বজাৰ যোৱাৰ আগতে মোকো জনাবা।
অ অ আমাৰ এইফালে মানে মানুহ এজন আছে তোমাৰ চেঙেলী মাছটো পাই মানে
হয় নেকি কোনবা এতিয়া।
অ হেৰি আপোনাৰ দুষ্মন্ত আলি।
অ দুষ্মন্ত আলি ন ঠিকে আছে। এতিয়া যা তেওঁৰ লগতো আকৌ আমি কথাটো পাতি লওঁ।
অ তেওঁ মোক মানে এনে চেঙেলী কেজি চাৰিশ বুলি কৈছে।
অহ।
মই কৈছো তাৰ পুতেকৰ লগত ভালতো।
অহ।
মানে তিনিশ মানকৈ দিম বুলি।
অ হ'ব আমি তেনেকে মিলাই মেলি। লৈ লওঁ মোৰো তেনেকে চিনাকি আছে মানে। তোমাৰ ধৰা এয়া ৰৌ মাছৰ তেনেকে মানে জোন বিলাক ধৰে ন সিহঁতে।
অহ।
পলহ মাৰি ধৰে তেনেকুৱা আছে চোৰেনদী বুলি কয় তুমি চিনি পাবা।
অ এই যে লুংগি পিন্ধি থাকে যে মানুহজন।
অ অ অ অ কি মানে ধৰা তুমি এতিয়া সিহঁতে মানে ভাল এটা ধৰা। মাছ চাছ মানে ভাল পায় আৰু সিহঁতে। সিহঁতৰ লগতে আমি মানে ধৰা লৈ ললে আমাৰ ভালে হৈ যাব মানে অ নদী কাষ অ ওচৰতে হয় তুমি চিনি পোৱা নেকি?
মই চিনি পাও তেওঁৰ পৰা আমাৰ কেতিয়াবা এইফালে আহিলে মাছ চাছ ঘৰৰ কাৰণে লৈ থাকো।
অ সিহঁতৰ বোলে চেঙেলী মাছ চলো মানে সিহঁতে তাত ভাত নে। তাকে মানে সিহঁতে এইবিলাক এইবিলাক আৰু ধৰা অ লোকেল মাছ। আৰু ধৰা তোমাৰ ইয়াৰ শ'ল মাছো পায় নহয় শ'ল মাছৰ।
অ মানে মাছ বিলাক মাছটো খাই মিঠা লাগে মানে কিবা এটা সোৱাদ লাগে মানে।
অ সেইটোৱেটো মাছখন আমি ৰাখিলে কন ভালো হ'ব দিয়াচোন। আমি অকণ মানে তেতিয়া ধৰা মিঠা মাছবোৰ এ চোৱা। সেইবিলাক মাছৰ এতিয়া ভেলুটো অকণ বেছি কাৰণ আমাৰ। বেছিভাগে মানে মাছ ধৰিলে সেয়া মাছ পায়েই কিন্তু মানে কি হয় টাউনীয়া মানুহ যদিহে। আমি ব্যৱসাৰ কৰো মানে ব্যৱসায় কৰো ন তেতিয়া মানে সেইবিলাক মাছৰ অলপ দামটো বেছি পায় কাৰণ। টাউনীয়া মানুহে যেনেকে নাপায় ন। আমি যদি বজাৰতে বহি দিওঁ আৰু অলপ ভাল মাছ এটা মানে আমি পইচা পাই। কাম কৰিব পাৰিম আৰু ভালকে।
বা ক'বা চেণ্টাৰ ওচৰত দোকান। সদায় মাছ বিক্ৰী কৰিব পাৰো কাটি পেলাই।
তাক আমি ঘৰত আহিবা আমি কাইলৈ ভালকে কথাটো পাতি ল'ম ন আমাৰ ঘৰতে।
অহ এতিয়া।